শুনিছনে হেল্ল'। হেল্ল' চ' এ মেগি বনাই আছো, অ মেগীটো খাই ভাল লাগে তেনেকে বনালে টেষ্টি হয় মেগীটো প্ৰথমে বইল কৰি লব লাগে। লৈ পেলাই তেল অকমান দি পেলাই ইাত পিয়াজ চিয়াজ দি জিৰা কেইটামান পেলাই দিব লাগে দি। পেলাই উ হেৰি কণী এটা ভাজি দি পেলাই সেই মেগীটো বনাব লাগে। তেতিয়া খাই পেলাই মানে টেষ্টি হয় আৰু খাবলৈ। আও মই তেনেকে মানে চাহৰ লগতহে খাওঁ, আহ শুনিছ? অ অ। অ নাই।
ন নেকি? কি কি বনাই আছ ক, কি কি বনাই আছ ক।
তেল তেল পিঠা বনালো, কালি। তপিছতে হে তেল। তেল পিঠাখিনি সেয়া হেৰি পিঠাবু। কেইটামান মিক্সিততেলো লৈ পেলাই সেই। নাৰিকল এটাও মানে এনেকে। তেতিয়া হেৰি কৰি লৈছো খুন্দি লৈছো গোৱা কৰি লৈছো অ। তাৰ পিছতে সেইখিনি ধুনীয়াকে। কৰি পেলাই তাতে হেৰি দিছো, কি বুলি কয় ইলাচি দুটাও দি দিছো দি পেলাই। বিনাইছো খাবলৈ ইমান ভাল লাগিছে, চাহৰ লগত এতিয়া নাইকিয়া হল যে বেয়া লাগি আছে মানে। আকৌ কেইটামান বনাব লাগিব তেনেকে আকৌ এনে পিঠাগুৰি কেইটা পিঠা ‍ গুৰিখিনি এনেকে খুন্দি পেলাই মানে ৰ'দতো দি থব পাৰি। অ পিঠাগুৰি এনেকে শুনিব লাগে সহকে শুনি পেলাই এনেকে ৰ'দত দি থব লাগে তাৰ পিছতে মন গলে মানে এনেকে পিঠা চিঠা এনেকে বনাই কৰি খাই থাকিব লাগে আৰু নহবা বায়ে বায়ে। কেইটামান কেইটামান চাউল সে মিক্সিত পিচি থাকিব নোৱাৰি অ। উম বৰসাই যে ইয়াৰ পা। কি বনাই আছ?
মই উ হেৰি বনালো মইয় ধুনীয়াকে পিয়ঁয়াজ চিয়য়াজ দি ভাজিলো চাহৰ লগত সেয়াকে খালো আৰু ভাতৰ লগত
হেৰি যে এনেকে ফ্ৰী দিয়ে যে। এনেকে কি কৰি পেলাই সেইটো ৰেচিপি মই নাজানো শিকি লব লাগিব জাল মুৰি বুলি কয় যে। অ সেইটো বনাই চাব লাগিব সেইটো খাই পোৱা নাই সেইটো খাই পেলাই টেষ্টি লাগে তেনেকে খাব লাগিব। উম তেনেকে খাই পোৱা নাই খাব লাগিব। কালি ভেবেলী লটা তৰকাৰী তাৰ পিছতে ইয়া নৰসিংহ মাছৰ সতি বনাইছিলো, ইমান ধুনীয়া হৈছে খাবলৈ তৰকাৰী ক নহয় বৰ ভাল লাগে তাত মাছ খিনি ডাঙৰ ডাঙৰকে পিচগিটা হব লাগে। অলপ মানে বেছি একে লেধেন মানে পানী দিবও নালাগে বেছি মানে ডাঠু কৰিব নালাগে অ অলপ মানে কম কমকে এনেকে এ হে হব লাগে। অভাৰকে মছলা দিব নালাগে খালি জালুক জিৰা কেইটামান খুন্দি পেলাই, তাৰ পিছৰে নহৰু আদা অকমাণ দি পেলাই বনাব লাগে আও। তাৰ পিছৰে শাওনা মাহ আছে যে পানক তাৰপিছতে আকৌ তামোল গছ। ল লাগে হ তহঁতৰ এতিয়া নতুন বাৰী হেৰি লগাই দিবি তামোল গছ লগাই দিবি চাৰি। চাৰি ফালে তামোল গছ লগাই দিবি তাৰপিছতে হে তাত গছ যদি পোৱা গছ যদি পুৰণা গছ ৰুই দিবি। হয় এতিয়া শাওন মাহ মান হৈ থাকিব অহ। আহ অ। অ এতিয়াও ৰুব লাগে তেনেকে।
সে ওপৰত মানে। ধনিয়া চনিয়া লগাব লাগিব। অ শুনিয় আছো।
আহ এতিয়া তেনেকে ৰুবি এতিয়া।
ৰুব লাগিব অ শুনি আছো শুনি আছো, তই? শুনি আছ।
অ শুনি আছো আকৌ তহতে হেৰি কৰিব পৰা নহয় এতিয়া সেইফালে ইমান মানুহৰ ঘৰ চৰ নাই হয়। মুৰ্গী এজনী। পুহিব পাৰ নহয়। মুৰ্গী এজনী এনেকে মতা নালাগে মতা দিলে মানে কি মাত চাত দিয়ে খালি মাইকী এজনী পুহিব লাগে তহঁতৰ সেইখিনিতে ইমান ধুনীয়া পথাৰ খনো আছে আগফালে, হয়। ধুনীয়াকে চৰি কৰি থাকিব আৰু মানুহৰ ঘৰ ন নকব এক নকৰিব তাতে অকমান একে গঁৰাল এটা পাতি দিব লাগে বা ছতৰ ওপতে গঁৰাল এটা পাতি দিব লাগে মুৰ্গী, পোচ নহবা। কণী চনি পাৰি থাকে ধুনীয়াকে মতা নহলেও হয় বুজিলি? মতাতো নালাগে মানে মাই। ম অ
মানুহে কিবা কয় নেকি মাইকীজনী আনিলে হবা ন উম
একো নহয় কি কব আমাৰ ইয়াতে একো নকয়
এ অ কালি সেৰিব মানুহ এয়াত লিটি চুখা বুলি কয় যে বস্তু এটা পাই বিহাৰৰ হেৰি এইেইটো বনাইছো।
অ সেই মই বনাই চাব লাগিব কেনেকে বনাই নো? সেইটো?
যে আটা খিনি মাৰি লবি ধুনীয়াকে
অ
বনাই পেলাই তাপা উম যেনেকে আমি হেৰি বনাও যে ৰুটি বনাব কাৰণে গোল গোল কৰো তেনেকে মানে আৰু। অ আটা খিনি বনাই থৈ দিবি তাত তাতে ইয় বুটৰ গুৰা এটা পাই যায় কিনিব।
উম উম
চটু বুলি কয় সেইটো পেকেট আনি ল'বি নহলে। বুট যে পিছে যে এই বুটটো যে,
গম পাই আছো অ অ পিছে যে মানে মাহ হ গোৱাটো। অ অ অ অ অহ অহ
জলকীয়া পিয়াজ তাৰপা মিঠাতেল খুব দিবি জলকীয়া কেঁচা জলকীয়া আদা তাৰাপা আৰু আম হে আচাৰ যে থাকে যে ঘৰৰ আচাৰৰ তেল অকম অলপ দি দিবি। দি পেলাই বস্তু খিনি সানি লবি দি ধুনিয়াকে আৰু পানী দি‌ নিদিবি আৰু সেয়াতে এনেকে সানি ল'বি ধুনীয়াকে তেল মিঠাতেল সৰহকে দি দিলে হ'ল আও। তাৰপৰা সানি সানি ধুনীয়াকে হৈ যাব নহয় নিমখ অকমান দি তাৰ পৰাৰা মানে বস্তু খিনি ভৰাই দিবি হেৰিয়ত কটা যে গোল গোল যে বনাই থৈছো লাও কেইটা যে। তাতে আলু পৰঠা বনোৱা নিচিনা এনেকে সোমোৱাই দিবি আৰু দি পেলাই গোলকে আকৌ কৰি দিবি বন্ধ কৰি দিবি আৰু বস্তুটো ফুটাটো বন্ধ কৰি দি পেলাই গোল কৰি দিবি। বিয়া হাতে দি তা পা তেল গৰম কৰি লৈ দিয়ে গৰম কৰি লৈ পেলাই উ উম গেছটো কমাই দিবি অলপ। পা কমাই পেলাই কম আছত, মানে ভাজি থাকিবি আৰু যেতিয়ালৈকে ৰঙা নহয়।
উম উম আটাতো মাওতে বেকিং চেকিং দিব লাগিব নেকি নেলাগে যেতিয়া আটাতো মানে মাৰা মুঠা যায় আটাতো তাত বেকিং চেকিং দিব লাগিব নেকি নালাগে ন অ
জুইত আঙাঠা হয়ে আঙাঠাত হেক দিলে খাই ধুনীয়া লাগে তাপা হে তেলত ফ্ৰাই কৰিলেও হয় যাব আও তাৰ পিছত আৰু হেৰি সেইটো আকৌ চাহৰ লগত নাখাই নহয় কিহৰ লগত খাই জান বেঙেনা আলু পিটিকা লগতহে খাই বেঙেনা খিনি আলু বেঙেনা বিলাহী বইল কৰিব নহলে পুৰিলবি আও জুইত পুৰি লৈ পেলাই উম তাপা ধুনীয়াকে সেইখিনিত পিঁয়াজ আদা নহৰু এনেকে কেঁচা জলকীয়া মিঠাতেল সৰহকে দি সানি লবি পিটিকা খিনি আমি পিটিকা কৰু যে সেইখিনি তাপা সেয়া লগত খাবিচোন ইমান ধুনীয়া লাগে টিফিনতো দিব পাৰিবি ছোৱালীক
অ তেনেকে দিম ৰ হেৰি কৰিব এই যোজ গু খিনি পাজ কাটিব লাগে হয় কাটি পেলাই ধৰি ল তাৰপিছত ধুনীয়াকে এনেকে অলপ হেৰি কৰি পেলাই সোমাই দিলেই হল
সৰহকে দিব লাগিব পানী দিব নালাগে মিঠাতেলটো আৰু আচাৰৰ তেল অলপ দি দিবি
আটা লাৰুটো যিহেতু তাত সুমোই হয় সানি দিব লাগিব দি পেলাই সেয়া নাই তেনেকে বনাই খোৱাম ৰ মই আজিয়েই বনাম সেইটো ৰেচিপি শুনিছা অপ দেৰিকে মই সেইটো বনাই পেলাই খাব লাগিব চানা পেকেট এটা কিনি লোৱা উম উম অ খাব লাগিব তেনেকে বেঙেনা পিটিকাত দিবও পাৰি সেয়া টিফিন নিনিলে খাবলৈ হয় বস্ততিয়া নিব পাৰি নতুন নতুন ৰেচেপি বিলাক বনাই বনাই দিলে সিহঁতি টিফিন টো মানে সম পোৰা খায় অ এনেই টিফিনটো মানে ইমান খাবলৈ মন নকৰে লৈ আহে
অ সে তাকেটো এনেকে সলনি কৰি কৰি দিব লাগে নতুন নতুন বস্ত জতা পালে খাই ভাল পাব সিহঁতি আহ
অঅঅঅঅঅঅ এতিয়া অঅঅঅঅঅ অ এ সন্ধিয়া লাগিছে আৰু এইফালে